নমস্কাৰ।
নমস্কাৰ, বাইদেউ কওঁকচোন।
অ' আপুনি ফ্ৰী আছে নে এতিয়া?
আছো, আছো। আছো ফ্ৰী আছো আপুনি কওঁকচোন।
অ' মই আপোনাৰ পৰা অলপ বাহৰ বাহ গছ বিষয়ে অলপ জানিব বিচাৰিছিলো আপুনি যিজানে মোৰ আগত অকমান ক'বচোন। উম।
বাহ গছৰ বিষয়ে ক'লে মানে হয়, হয় শুনি শুনিছো শুনিছেনে আপুনি?
অ' বা বাহগছডাল অ' শুনি আছো বাহগছডাল বাৰু কেনেকুৱা ধৰণৰ উদ্ভিদ মোক অকমান বুজাই কবচোন।
হয় বা গছ হ'ল বৃক্ষজাতীয় উদ্ভিদ যে যেনেক যেনে কে মানে বৃক্ষ মানে বৃক্ষ মানে জানেই নহয়?
হয়, হয়।
হয়, সেই বৃক্ষ বৃক্ষজাতিয় উদ্ভিদ বৃক্ষজাতীয় এয়া উদ্ভিদ হ'লে সেই বাহ, বেতৰ পৰা আমাৰ অসমত বাহহ বাহতো বহুত জেগাতে পোৱা যায়, সকলোৰে ঘৰে বাহৰ খেতি আছে খেতি বুলি ক'ব লাগিব। যিহেতু মানে বিক্ৰী কৰা হয়, তাৰ পৰা বহুত মূল্য পোৱা যায়। টো বুজি পাইছে নে অ'
অ' ঠিক আছে বাৰু এতিয়া বাহৰ ধৰ আমি কি কি সামগ্ৰী বা বা পাওঁ বা কি কি বস্তু পাওঁ অলপ ক'বচোন
হয়, বাহৰ
আপোনাৰ ভইচটো ক্লিয়াৰ কে অহা নাই অলপ নেটৱৰ্ক জেগাত প জাওকচোন পাৰে যদি।
হয়, হয়। অ' বাহ বাহৰ কথা ক'বলৈ গ'লেতো বহুত হয় আমাৰ অসমত যিহেতু বাহৰ, বাহৰ ব্যৱহাৰ বহু উৎসৱতে হয় যেনে ঘৰ বন্ধা,
হয়, বাৰু।
কিবা জুই বা আহ অলংকাৰৰ পৰা ফানিৰ্চিয়াৰৰ পৰা সেইবিলাক বনোৱাত আমাৰ অসমত বাঁহ বেতৰ বহুত ব্যৱহাৰ কৰা হয় এ তয়া হয়
উম তাৰউপৰিও আৰু কিবা জানে নে? উম তাৰউপৰি আৰু কি কি ব্ তৈয়াৰ কৰা হয় জানে নে? তেনেনে এ দলা, চালনী খৰাহী ইত্যাদি এইবোৰ। উম, বাহ জাতি বাহ হয়, হয়। উম এতিয়া বাহেৰে বনোৱা সামগ্ৰী আহ ক কোৱাচোন
বাহেৰে আমি যেনে ফাৰ্মানিচিয়াৰৰ চকী আহ বিচনা এনেকুৱাকে অ টেবুল টেবুল তো জানে টেবুল
হয়, হয়, হয় টেবুল মেচ
চফা, চফা সেনেকুৱাকে বনোৱা হয় আৰু
হয়, হয় অ ঠিক আছে বাৰু জনোৱা বাবে ভাল লাগিলে তাৰপৰি বাহেৰে আমি বাহিৰও ব বাদ্যয় যন্ত্ৰ কিছুমান বনাব পাৰো ন অ বাহী বাঢ়ি এ আমি গগনা বিহুত আমাৰ অতিকৈ চেনেহৰ উ বিহুতি বিহুত যিটো আমি ৰঙালী বিহু ব ব্যৱহাৰ কৰো গগনা অ থৰকা এইবোৰ বাহেৰে বনোৱা হয় অ ঠিক আছে। অ আৰু কেঁচা সামগ্ৰীৰ কেঁচা সামগ্ৰী ধৰা খাদ্য হিচাপেও বাহ খাই বুলি জানেনেে আপুনি বাহ গছ খাই বুলি
হয়, হয় জানো জানো বাহৰ গাজা খাই মানে সেই তাৰে পৰা ওলোৱা গজালিতটো খাই জানেই নহয় সেই গজালিতো কোমল থাকিলে খাই আৰু কোমলত
হয় বাৰু কমলতে খাই নয় টো পুৰত হ'লে নাখায় বাৰু অ অ এ বাহ গছজোপাই আমাক কেনেধৰণে সহায় কৰে অকমান কব পাৰিব নে আমাৰ মানে ধৰ মানুহকে হওক অনন্য জীৱ জন্তুকে হওক
হয় বাহে আমাক চাহ দিয়াতো বহুত মানে এতিয়া ৰ'দৰ পৰা কিছুমান মানে অ ৰ'দৰ পৰা চাহ দিয়াতে হয় পৰিতাপ কাৰণে অলপ চাহ দিয়াৰ কাৰণে আমাক মানুহ হওক বা জীৱ জন্তু হওক সকলক বহুত সহায় কৰে
হয় অ তাৰপৰি মই জনাত আছে মাটি মাটি কিয় ৰদ কৰি ধৰা এতিয়া তুমি অ ক পুখুৰী এটাৰ ওচৰত বা নদীয়ে দৰাৰ ওচৰত বাঁহ গছ ৰুই দিলা তাৰে মাটি খিনি গৰা খ খহনিয়াত হেৰি হৈ নাযায় বৰষুণ বষুণ হলে কিন্তু বাঁ গছজোপা থাকিলে সেই মাটিখিনি ৰক্ষা কৰে হয় আৰু লগতে অ দ উম আপোনাৰ অক্সিজেন পোৱাত সহায় কৰে অক্সিজেন বহুত পৰিমণে দিয়ে বাহ গছে অতিকৈ প্ৰয়োজনীয় প জীৱৰ বাবে
হয় আন উদ্ভিদ
হয়, হয় মানে উম বাহগছ যে আছে বাঁহটো এক প্ৰকাৰৰ বাঁহ নাথাকে বিভিন্ন প্ৰকাৰৰ বাঁহ থাকে এ নাম কব পাৰিবনে উদাহৰণ উদাহৰণ দিব পাৰিবনে হয় হয় আপুনি যিখিনি জানে কওকচোন
তাৰপাছত বিজুলী বা যেনে ভলুকা বাহটো বৰ ডাঙৰ গটা হয় আৰু বিজুলী বহটো অলপ সৰু গটাতকে অলপমান সৰু
হয় অ আৰু এম ধৰ জাতি বাঁহ আছে নেকি এটা হেল্ল' হয়, হয় এইটো ভলুকা বাঁহৰ ভুলুকা বাঁহৰ ব্যৱহাৰৰ বিষয়ে অলপ ক'ব পাৰিবা নেকি ভলুকা বাঁহ ক'ত কত ব্যৱহাৰ হয় সাধাৰণতে
বা আমি ঘৰ বনোৱাতে বেছিকে ব্যৱহাৰ কৰো
উ হয়, হয়, হয়, হয় ডাঙৰ কাৰণে মজবুত হয় কাৰণে ব্যৱহাৰ কৰা যায়। হয় বাৰু অ আৰু বি বিজুলী বাঁহটো কেনে ধৰণৰ কাৰণে ব ক'ত ব্যৱহাৰ কৰা হয় অলপ ক'ব পাৰিব নেকি
ফাৰ্নিচিয়াৰ বনোৱাতে বেছি সুবিধা হয় মানে পাতল হয় ন সেইটো তাৰপিছত এ আ- অলংকাৰ বনোৱাতে বেছি সুবিধা হয় মানে সেইতো অলপ সৰুও থাকে কোমল হেন থাকে সেইটো
হয় আৰু এটা উপকাৰী হেৰি শুনি আছো আপুনি থকা আৰু এটা উপকাৰী বস্তু ব্যৱহাৰ হয় বিজুলী বাঁহৰ পৰা গম পাইনে ধৰ আমি এতিয়া আমি বৰশী বোৱাতে বিজুলী বাই ব্যৱহাৰ কৰে বেছিভাগ বৰশীৰ যিটো নলা বিজুলী বাহ এডাল দীঘল সৰু ক্ষণ কাৰণে সেইডালেদি বৰশী বোৱাত সহায় হয় সেইকাৰণে হয় এটা ভুলুকা বান্ধদি যদি আমি বৰশী বাব যাও হয়তো মা মাছতকৈ হয়তো উ ধৰাত অসুবিধা হ'ব মাছতকৈ বাগ ডালৰ ওজনতটো বেছি হ'ব সেইকাৰণে ব্যৱহাৰ নকৰে অ ঠিক আছে আৰু তাৰ উপৰিও বাঁহৰ আৰু
দলং বনোৱাত সুবিধা হয়। ভুলুকা বাঁহটো দলং বনোৱা যিহেতু আগৰ দিন দলং বনোৱাত আমাৰ বাঁহহে ব্যৱহাৰ হৈছিল আজিকালিহে পকাৰ পকা হয়
হয় বাৰু হয়
আজিকালি বাঁহৰ ব্যৱহাৰ অলপমান কমি গৈছে তথাপ
উম আহ আৰু আৰু এটা বস্তু অ অ জানেনে কাগজ বোৰতো বাঁহৰ পৰাই তৈয়াৰ কৰা হয়।
হয় কাগজ বনোৱা হয়।
হয় কাগজ বনোৱাৰ হয় অকনমান ক'ব পাৰিব নেকি কেনেধৰণে বনোৱা হয় আপুনি জানে নেকি
হয়, মই কাগজ বনোৱাৰ বিষয়ে ইমান ভালকৈ নাজানো বাৰু। তথাপিও কাগজ বনোৱা নিমখ বনোৱা তাৰে আ অলংকাৰ সেইটোহে জানো ভালকৈ
হয়, এতিয়া নিমখ বনোৱা বিষয়ে ময়ো ভালদৰে নাজানো ময়ো শুনিছো বা মইোে ক'ৰবাত দেখিছো হে। অ' স্কিনত কিন্তু বা বাহিৰে যে কাগজ বনাই ত সেইটো অকমান জানো মই বাৰু অ ব যি কাটি ৰখা বাঁহ খিনি প্ৰথমতে পানীত তিয়াই অকমান পচাই লয় গেলাই লয় তাৰ পিছত সেইখিনি উঠাই মেলি মেচিনত গুৰা কৰে গুৰা কৰাৰ পিছত সেই মি যি ন অনুপাতে সিহঁতক ভৰাই দিয়ে ভৰাই দিয়ে লাষ্টত কাগজ ৰোপে
হয়
ওলাই আহে, মেচিনৰ পৰা সেইখিনি মই থুল মূলকে অকমানহে জানো অ' লগত হয়, লগতে কাগজৰ বাবে যে বিখ্যাত আমাৰ অসম অসমত এ বা বনোৱা কাগজ বহৰ পৰা কাগজ বনোৱাৰ বাবে যে বিখ্যাত আমাৰ অসমৰ ঠাইডৰাৰ নাম জানে নেকি আপুনি?
হয়, মই ভালকৈ নাজানো এতিয়া মই জানিছিলো পাহৰি গৈছো হয়, বন্ধ হৈ হৈছে বোলে।
জাগীৰদদ আছে, জাগীৰদদ আছিল।
অ'
জাগিৰুদৰ নাম শুনিছেনে আপুনি হয় জাগিৰুদত আছে। হয়।
তেজপুৰৰ
কি কি ক'লে আপুনি
অ' জাগীৰোড তেজপুৰৰ চাইডে নহয়?
এ ডাইৰেক্ট তেজপুৰ বুলি নকওঁ অ' গুৱাহাটী পাৰ হৈয়ে পোৱা যায় জাগিৰোদ মই মৰিগাঁও ডিষ্ট্ৰিক্ট পৰে নেকি, মৰিগাঁও জিলাত পৰে। অ' ময়ো ট্ৰেইনেৰে গৈ যোৱাত হে দেখিছো মানে বা পচোৱা পুখুৰীতে ট্ৰেইনেদি গ'লে আগতে দেখা পোৱা আছিলে, আজিকালি নাজানো দেখেনে নাই নাজানো এতিয়া বহুত বছৰ হ'ল মই সেই সেইফালে যোৱা নাই। মই তেতিয়া দেখিছিলো আৰু মানে মেচিন লগাই থৈ দিয়ে পানীত তিয়াই থৈ দিয়ে বাহ বিলাক মানে বাহ বিলাক ওপুঙি নাথেঙে তলত ডুব গৈ থাকে সেইটোৰ কাৰণে কিবা উ কিবা ওজন বস্তুৰে হেঁচি ৰাখি, মেচিন লগাই ৰাখে। মই এতিয়া এনেকে দেখিছিলো আৰু অ' হয়। বাঁহৰ বিষয়ে আপুনি বহুত খিনি জনালে তাৰ বাবেও উম ভাল লাগিল অশেষ আৰু এনে আহ বহৰ উম বস্তু ধৰক অ' কিছুমান আমাৰ ডেক'ৰেশ্বচনৰ কাৰণে বা সা সজ্জাৰ কাৰণে ব্যৱহাৰ হয়, বাহিৰত গ'ম পাই নে বাহঁ বেতৰ বস্তু খিনি ধ নতুনকে গুৱাহাটী এ হেৰি হৈছে। উম, যিটো বিমান বন্দৰ বৰ্জাৰ বিমান বন্দৰ
হয়, হয়, শুনিছো শুনিছো হয় বিমান বন্দৰ হৈছে দেখি
অ' বিমান বন্দৰৰত অ' তাতে বা বাঁহেৰে বা বেতেৰে সজোৱা হৈছে দেখিছে নে স্কিনত টিভি স্কিণৰ হক মবাইলৰ স্ক্ৰীণতে দেখিছে ন সেনেুৱা ডেক'ৰেশ্বনৰ কামতো বাহ ব্যৱহাৰ হয় বুলি ময়ো দেখিছো বা শুনিছো উম
সেইখন বিমান বন্দৰ এ পৃথিৱীৰ ভিতৰত মানে ধুনীয়া সেই পাইছে আৰু অ' নাম পাইছে যে পৃথিৱী অ' হয়।
হয় বাৰু, ঠিক আছে বাৰু অ আপুনি গৌৰৱৰ বিষয়ে হয় ন। অ' ঠিক আছে বাৰু আপুনি এইখিনি বহুমূল্য সময় দিয়াৰ বাবে অশেষ ধন্যবাদ, আজিলৈ ইমানতে এৰিলো। কেতিয়াবা আৰু উম কথা পাতিম।
হয় দিয়ক, ধন্যবাদ।